অঁ কি কৰি আছা।
এ আছো ভাল তোমাৰ
ভালে ভালে তোমাৰ
এ আছো দিয়া ভাল
অঁ কি কৰিব এনে বহি আছা নে কিবা কৰি আছা
নাই এনে আছো এতিয়া আজৰি হৈ ললো লৈব লাই লৰা লগতে লাগি আছো অঁ কাম কাজ কৰি আজৰি হলো লৰাটো ইমান গাটো ভাল নহ হয় আমাৰ
অ কিবা হৈছে নেকি
ফ্মচপ দেখা নিলো হা এই খাবলৈ হ'লে মন নকে
হয় হয় আজিকালি ল'ৰা ছোৱালী বিলাক কেনেকুৱা খাবলৈ কৰিবলৈ মন নকৰে আমাৰ ওচৰৰ ল'ৰাজনকো দেখিছো মোবাইল দেখালেহে কিবা এটা খাই নেদেখালে একো নাখায় সেইবিলাকে চাই চাই ভাবি আছো যে আজিকালি অ আজি আজিকালি ল'ৰা ছোৱালী বিলাক ইমান বেয়া দিশলৈ গৈছে মোবাইলৰ কাৰণে
মোবাইলটো চাই শেষ হৈ গৈছে খচাই আকৌ
এতিয়া এটা ওচৰ ল'ৰা এটা দেখিছো কিবা এটা লাগিছে মাকে মানে নিদো বুলি কোৱাতে ইমান কান্দা কুটা কৰিছে আকৌ মোবাইলটো দিয়াতহে মানে মানিছে এনেকে হৈ থাকিলে দিনক দিনে ল'ৰা ছোৱালী বিলাক মানে ধ্বংস পথলৈ গৈ আছে ন
সেইটোয়ে আৰু নি মানুহ বিলাকে দি দিও মানে বেয়া কৰা দি হৈছে নহয় তেনেকে
সেইটোয়ে নিদিলেও মানে নামানে ভাল হক বুলি দিয়া যায় কিন্তু সেই দিয়টয়ে মানে এদিন মানে কিমান বেয়া ৰূপ ল'ব সেইটো মানে ভাবি চাব পৰা হোৱা নাই ন ল'ৰা ছোৱালী বিলাকক কিমান বেয়া বেয়া কৰি পেলাইছে মানে
এতিয়া মানে কি হৈছে মোবাইলটো দিলে অ মোবাইলটো দিলে তোমাৰ কি হৈছে মোবাইলটো চাই চাই দিলে কিবা এটা খাব কৰিব হয়নে নিদিলে নেখায়
এতিয়া ডক্তৰে কোৱা মতে মোবাইল দি খালে বোলে সেই খোৱা খিনিও মানুহৰ মানে গাত নালাগে বহুত বেয়া অভ্যাস কিন্তু কি কৰিবা এতিয়া নিদিলে যে ল'ৰা ছোৱালীয়ে নাখায়
উ
কথা সব ফালে মানে মানুহে ভাবে যে ল'ৰা ছোৱালী কিবা এটা খাওক বুলি মাক বাপেকেও কিন্তু সেই অলপ খাই খাওক দিয়া মোবাইলতটো চালেহে যদি খায় সেনেকে যদি ভাত ভাবি ভাবি এটা সময়ত মানে ইমানে ল'ৰা ছোৱালী মানে মোবাইলৰ প্ৰতি আসক্ত হৈ গৈছে যে দিনক দিনে মানে সেই সেইটো এৰাব নোৱাৰা হৈ যাব এৰাব নোৱাৰা হৈ ল'ৰা ছোৱালী। মানে কি হব যোনে ভাবি পোৱা নাই এতিয়াও।
নয় এতিয়া দিনক দিনা বাঢ়িছে ন তেনেকে। খোৱাটো এ সেই ৰাপতটো বাঢ়িয়ে গৈছে। মোবাইলৰ প্ৰতি
এতিয়া আজিকালি মোবাইলৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালী বিলাকে কিবা এটা বেয়া কথাও শিকিছে। সোনকালে।আগৰ দিনত যেতিয়া অ', আগৰ দিনত যেত এতিয়া মোবাইল নাছিলে মানুহে না ল'ৰা ছোৱালী বিলাকে নেজানিছিল আজিকালি দহ, বাৰ বছৰ ল'ৰা ছোৱালীয়ে চব কথা জনা হ'ল।
আগৰ দিনত কি আছিলে তোমাৰ খেলা খেলা ধূলা টো এই বেছি আছিলে তেতিয়া।
আগৰ দিনত দহ বছৰীয়া, বাৰ বছৰীয়া ল'ৰা ছোৱালী সে দে। ফুৰে অনবৰত দিনে ৰাতিয়ে বেলেগ কথা বুজি নাপায় খেলা বাহিৰে বেলেগ কথা বুজি নাপা পাইছিল।কিন্তু আজি কালি ল'ৰা ছোৱালীয়ে মোবাইলটোৰ কথাহে বুজি পায়। সেইকাৰণে চব বচ জনা হ'ল বেয়া কথা ভাল কথাই হওঁক। বাৰু চব জনা হৈ গৈছে চব বেয়া কথ বিলাক সোনকালে বুজি পোৱা হৈছে। এইবিলাক কাৰণে কেতিয়াবা আমাৰ ৰেপ চেপ বিলাকো বাঢ়ি গৈছে দিনক দিনে।
সেইটো হয় অ এই গোটেই মবাইলত মানে ব অহায় হ'ল ভাল বেয়া গোটেইবিলাক বস্তুৱে পায় ন। মোবাইলটোত কিন্তু বিশেষকে সৰু ল'ৰা ছোৱালীয়ে মানে বুজিও নাপায়। কি বস্তু কেনেকুৱা হয়?
এতিয়া ইনষ্টাগ্ৰামৰ কথা কৈছো ৰিলচ বিলাকত ইমান বেয়া বেয়া ড্ৰেছ পিন্ধি মানুহ বিলাকে ভিডিঅটে, ভিডিঅটো দিয়াৰ লগতে ল'ৰা ছোৱাল চাই দিয়া
অ চাই চাবয় আৰু ভিউজৰ কাৰণে যে কি কি নকৰে দেখি
অ', সেইটোয়ে ভিউজৰ কাৰণে ইমান মানে মানুহে বেয়া কাপোৰ পৰিধান কৰি
অ সেইটোৱে কিন্তু? সৰু ল'ৰা ছোৱালী বিলাকে সেইবিলাকে চাই মানে কি শিক্ষা যে পাইছে ন ক'ব মানে হেৰি নাই।
সেইটোয়ে ভাল কথা এটা শিক কালেও তুমি মোবাইলৰ পৰা চব বেয়া কথাবিলাক আয়ত্ব কৰিয়ে লয়। আৰু তুমি দিনটোত এপাক নিদিয়াক থাকিব
নোৱাৰা মানে কি হয় পাতি থাকিব ন? তে চাবলে বা ন'হলে কাম কৰিবলৈ এতিয়া দিগদ হয়।
এতিয়া এইবিলাক বেয়া ড্ৰেছ পিন্ধি বেয়া, বেয়া কাপোৰ যে, পিন্ধে যে সৰু কাপোৰ পিন্ধি যে ভিডিঅ বিলাক যে দিয়ে। এইবিলাক একচুৱেলি উম, মানে এইবিলাকক মানে বেন কৰি দিব লাগে গম পাইছা।
সেইটোয়ে কিন্তু মানুহ বিলাকেটো বুজ অ মানুহ বিলাকে কি বুজিয়ে পাই বোলে
সেইটোয়ে মানুহে আজি আজি কালি মানে কিবা নিজ নিজকে মানে ডাঙৰ বুলি ভাবি বলে কোনোবাই যাত যা মানে চাওক বুলি মোক যে, মই এনেকুৱা কাপোৰ পিন্ধিলেহে মোক চাব তেতিয়াহে মই অলপ চবতে জনাজাত হ'ম, সেই বুলি ভাবিয়েই মানুহে মানে এইবিলাক চুটি চুটি কাপোৰ দি মানে মোক আহক, ভিউজ আহক। ‌সেই কণ্টেনৰ কাৰণে যি কি কাম কৰিয়ে মানে চব শেষ কৰি পেলাইছে ।ছোৱালীটো ছোৱালী দে ছোৱালীটো ছোৱালী। কিন্তু চাবাচোন বুঢ়া মানুহ বিলাকে আজিকালি
অ সেই বুৱা বুৱা তোমাক বোৱাৰীয়ে হওক বা সেইয়ে হক নহয়। আজি কালি টো মতা মানুহ বিলকেও চাদৰ মেখেলা পিন্ধি মানে মানে মাইকী মানুহ ৰূপ লৈ থাকে দেখা নে নাই?
অ', সেইটোয়ে চবে চব কৰি মানে কৰে।মানে লাগে তোমাক মানে মোক চব পপুলাৰ লাগে হ'ব লাগে মই কিবা এটা জনাজাত হব লাগে, সবে মোক চিনি পাব লাগে কিন্তু কি কেনেকে যে চিনি পাৰিছে সেইটো ভাবি না ছাৰ
ভাল কাৰণে নে বেয়া কাৰণে, অঁ।
মানুহে যদি চবে চিনি পাবই লাগে তেতিয়াাহ'লে ভাল কাম এটা কৰক, ভাল কিবাদাল এ মানে কি টপিক' এটা লওক যে মই এইটো এনেকে এটা কৰিলে মই ভাল হ'ব কিন্তু এই ড্ৰেছ পাত তিৰ লগত অলপ মানে ল'ৰা ছোৱালীৰ লগত অলপ, বেয়া কথা এইবিলাক
ম' সেইটোতো হৈছে। তিয়া ম'বাইল চাই থাকোঁতে মই ফাৰ্মাচীত যাওঁতে, ম'বাইল মানুহজনে ম'বাইল চাই আছে, তাত এ, অষ্টিল ফেয়া মানে বেয়া ভাষা কৈ দিছে যে আমাৰ লোৱাই মু মুখ পিনে চাইছে মানে কেনেকুৱা, এতিয়া মানুহটো ধুমাধোম মোবাইলতটো অফ কৰি দিছে আজি। মানে কি হ'ল গোটেইবিলাক আছো ন। কিন্তু মানুহ জনে ডাঙৰ মোবাইলে মানুহ, এই ফেচবুক চাই আছে, তাতে মানে ভাষা বেয়া আহিছে, মানুহজনে বেঙা বেঙি কৰি পেলাই লাহেকে লক কৰি দিছে।
অঁ আজিকালি তুমি হেডফোন লৈ মোবাইলটো চালেহে, নহ'লে যদি কোনোবা অ', ওচৰ পাজত যদি কোনোবা থাকে তুমি হ ফোনডাল সোমোৱাই পেলাইহে মোবাইলটো চাব পাৰিবা, নহলে ঘৰৰ মানুহৰ লগত মা-দেউতাৰ লগত বহি তুমি একেলগে, সমানে ম'বাইলটো চাব নোৱাৰা।
এতিয়া মানুহজনে আজি চাই পেলাই বেঙা মেহি গৈছে তাৰপা মোক লৱাই মুখ পিনে চাইছে, মানে সি কিবা বুজি পাইছে যিয়ে নহওঁক ন!
অঁ শুনি থাকিছোৰ, কাৰণ মোবাইল চাই থাকে যেতিয়া সেইটো বুজি পাব, এতিয়া কথাটো কৈছো এই মোবাইলতটো যদি তুমি ল'ৰা ছোৱালী পোৱলি পৰা এতিয়াই যদি ভ ভালকে আঁতৰাব নোৱাৰা কিন্তু পিছত গৈ তাৰ জী জিৱনতু মানে বহুখিনি ধং কৰি পেলাব। কিন্তু এটা কথা ম'বাইলে ভালো কৰে। বেয়াই যে চব কৰে সেইটো টো নহয় ভালো কৰে, কিন্তু সেই ভালটো কে বেয়াটো আয়ত্ব বেছিকে কৰা যায় ন সোনকালে। উম, সেই কাৰণে মানে কেতিয়াবা ভয় লাগে যে কি হ'ব ল'ৰা-ছোৱালীবিলা, আজিকালি এইবিলাক চাই চাই ল'ৰা-ছোৱালী স আকৌ দুবছৰ তিনিবছৰ ল'ৰা-ছোৱীয়ে মদ কি বচ বুজি পায় চিগাৰেট কি বস্তু বুজি পায় এনেতো ল'ৰা ছোৱালী বুজ বজি নাপা কিন্তু মোবাইলত যেতিয়া ৰিলচ বিলাক দেখি থাকে যে এইটো এনেকুৱা বস্তু অবুজি পোৱা হ'ল মানুহে খালে জনা হ'ল। আৰু সেইকাৰণে
বেলেগ অ', চাচ চাই মানে গোটেই বিলাক একে ল'ৰা ছোৱালী শিকিব শিকাব লগা নাই ভ বেয়া ভালৰ
এতিয়া মানে এটা লিমিট, মানে অলপ খময় সীমা ল'ৰা-ছোৱালীক বা বান্ধি দিব লাগিব যে তুমি ইমান সময়ৰ পৰা ইমান সময়ত চাব পাৰিবা আৰু এইটো বস্তু হে চাব পাৰিব মানে নিজে যদি তুমি ভাল নোহোৱা নিজে যদি অলপ কা কাড়া হব নোৱাৰা যে শাসন কৰিব লাগিব যেইখিনি বচ হে চাব পাৰিবা এক খিনি সময়হে চাব পাৰিবা। আ, নহ'লে কি হব জানানে? পিছত নিজৰ ল'ৰা ছোৱালী ধ্বংস হব পিছলৈ ভাল কাম বেয়া কামৰ মাজত পাৰ্থক্য নজনা হ'ব কিবা এটা বেয়া কাম প্ৰতি কৰি দিব, কৰি দিয়াৰ লগত কিমান বিপদ বি বিপদৰ সন্মুখীন হ'ব লগা হ'ব।
ন সেইটোয়ে ল‌ ল মানে মানুহ বিলাকৰ চিন্তা ধাৰ শক্তি বিলাকো নাইকিয়া হৈ গৈছে দিনক দিনে।
অ', চবৰে মানত মানে যিটো মানে উ
কমন হৈ গৈছে ন আহি গৈছে সেই মোবাইল চোৱা ফলতে হৈছে।
আৰু এতিয়া মোবাইলটো থাকিলে মানুহক মিতিৰ-কুটুম কোনো নলগা হৈছে বন্ধু ন বান্ধৱী নলগা মিতিৰ কুটুম নলগা হৈছে অ দিনটো মোবাইলটো চাই থাকি থাকিলে যেতিয়া গোটেই সময়খিনি পাৰ হৈ যায় বেলেগক লগা দৰকাৰ মানুহ লগা ন নলগা হ'ল, আগতে মানুহে ওচৰ চুবুৰীয়া মানুহে বহি পেলাই কথা বতৰা পাতিছিলে এতিয়া কোনেও কাৰো লগত কথা নাপাতে। চবে মোবাইলটো ল'ব আৰু লৈ পেলাই মোবাইলটোৰ লগত দিন এইটো কাম কৰিলে কৰিব, নহ'লে মবাইলটো চাই থাকিলে, কোনে কাৰ ঘৰত কি কাৰ কি সমস্যা হৈছে কোনেও কাৰো কথা কথা নজনা হ'ল। আগৰ অ', আগৰ দিন চবে বহ সি এতিয়া দুপৰীয়া সময়তে হওক কিবা এটা কথা পাতিলে, কিবা কৰিলে, এতিয়া নহয় খালি কামটো কৰা, কৰি পেলাই মোবাইলটো চো চাব লাগে। আজৰি হ'লে মোবাইলটো চাব লাগে, বাকী দুনীয়াত কি হৈ আছে মানুহে নজনা হ'ল আৰু।
মোবাইল
অ' সেইটোয়ে কথা, সেইবিলাক কথাৰ লগতে মানে মানুহৰ বেয়া হৈছে, তাকে ভাবো কেতিয়াবা নিজেও চাওঁ মোবাইলটো, কিন্তু নিজে ভাবো যে কেতিয়াবা ভাল হওক বুলি। উম সেইয়াই আৰু ল'ৰা ছোৱালীক অলপ যত্ন কৰিব লাগিব নিজেতো চাই চাই নিজে এতিয়া লোকক কলেও নহব নিজেও সেইটো কৰো কেতিয়াবা ভাবো যে নিজেওতো তেনেকুৱা হৈ গৈছো। মোবাইলৰ দুুনিয়াত মানে ইমানেই সোমাই গৈছো বাকী দুুনীয়াটো পাহৰা গৈছেগে, কিন্তু এই মোবাইলটোৱে যে কিমান বিপ পদ আনি আছে।
তাকে
সেইয়া আৰু এতিয়া ভাবিব হ'ল, ল'ৰা ছোৱালীক ভাল কৰিব হ'ল, এতিয়া কি ভাত পানীটো খোৱা হ'ল ন। হেল্ল' হেল্ল' ভাত পানী খালেনে। হেল্ল'।
হেল্ল'।
ভাত পানী খোৱা হ'ল নে নাই।
ভাত পানী খালো দিয়া, খাই পেলাই এই আজৰি হৈ বহি আছিলো।
বুলো নেটৱৰ্ক টো গুচি গ'ল নেকি?
অ নাই', নাই - নাই আছো ভালেই। হেল্ল'-হেল্ল' কৈ আছো।
অঁ নেটৱৰ্কৰ প্ৰব্লেম হৈছে চাগে। এতিয়া ভাত পানী, মই তাকে ভাবিছো এ কাম- কাম অলপ আছিলে তাকে কাম কৰো, আকৌ পিছত তেতিয়া কাম কৰিবলৈ সময় নাপাম যে। এন্ধাৰ হোৱা আগতে কামটো বুলো কৰি লওঁ কৰি লৈ পেলাই
অঁ।
এতিয়া হ'ব দিয়া ন মই নহ'লে ৰাখো তুমিও কাম কৰা যদি কৰা, মোৰ কাম বন অলপ কৰি লওঁ। হেল্ল'। অ হ'ব দিয়া', হ'ব দিয়া।